কি কৰিছা
এ ভাতকেইটা খাই আজৰি হৈছো দিয়ক খালে আপুনি
অ ময়ো স খাই আহিছো
আহ
তাৰপিছত আৰু বোলো অলপমান বহো বুলি কৈ পেলাই তোমালৈ ফোন এটা মাৰিছো
অ -অ -অ -অ তাকে হেৰি বোলো ঘৰত আছে আছে নে নাই মই এ কাটা যে বনাই আছ যে সেয়া কিবা কৰি পেলাই লৰ দি অ সেয়া যদি থাকে মানে ঘৰতে যদি কাইলে থাকে যাম বুলি ভাবিছিলো মানে
অ -অ আছে নিবাহি উম এই স্কুলৰ পৰা আহিল
অ স্কুলৰ পৰা আহিলে এই হেৰি ৰিং এটা দিবচোন
অ চাবি ৰিং এটা হ ন অ চাবি ৰিং নাই বাৰু বনাব লাগিব ৰাতিকে বনাই থাম বাৰু এতিয়া কাই কালিহে আহিবা ন
অ অ কাইলৈ যাম সেইটো কিহে দি বনাইছে বাইদেউ কোৰ্চ চা দিয়ে বনাইছে
অ অ কোৰ্চা দি বনাইছো
অ অ
কোৰ্চাৰে বনাই পেলাই তাছত এই এডাল লগাই দিছো আও
অ তাকেইেতো হেৰি তাই এনেকে লগৰ বিলাকক এনেকে দেখিছে যে তাই মোক আহি পেলাই মানে। খাই কুটুৰি কুটুৰি খাই মাৰিছে।
এ বেগত লগা যে আজিকালি বহুতে বেগত লগা লগা লৈছে যে উম। ছোৱালী সবায়ে
উম উম চবেই বোলে লগাইছে কৈছেহি স্কুলত চবে লগাইছেহি জেঠাইক সুধিবাচোন। আকৌ হেৰি অ এনে ৰিবনৰ নিচিনাও বোলে বনাইছে
অ অ অ আছে আছে আছে ৰিবনো আছে ছে
ৰিবনো বনাইছে নেকি
লবৰডালতে গুঠি পেলাই অ লবৰডালতে গুঠি পেলাই সেয়া হেৰি কৰি দিয়া হৈ আছে নহয়। আছে মূৰত মা ল'ব
এইটো আপুনি ঊল মানে কিনি আনিছে ন সৰহকে
আকৌ আছে মূৰত মাহ কাকৰ বিলাক
অহ অহ সেইবোৰ আছে অ অ
সেয়াও আছে উ নিবহি পাৰিবা আহিবা উম
আছে সি যে আজি মানে সেই পৰীক্ষা শেষ হ'ল
অ হল নেকি
সেইটো কাৰণে কাইলৈ মানে তাই কৈছে কাইলৈ মা যাম দিয়া জেঠাইহঁতৰ ঘৰলে। মই পৰীক্ষা শেষ হ'ল ন নহয় জেঠাইহতৰ‌ ঘৰপা এনেকে লৈ আহিম গৈ
অ সোনকালে আহিবা নহলে দুপৰীয়া ভাত খোৱাকে
দুপৰীয়া ভাত খোৱাকে ন অ
উম ভাইটি গাড়ীত গয় নাতাকে জানো ভাই অ তাৰ লগতে আহবা আও তাৰ লগতে আহিবা আৰু ন'? আহোতে
হয়।
অ' নহ'লে ইস্কুটিতে আহিবা দুইজনী আও।
অ' তাকে।
অ'।
অ'।
তাৰ পিছত তোমালোকৰ চৰত যে লৌ টেঙা এডাল আছ ছিলে, পকিছে চাগে ন'?
পকিছে। এতিয়া নাই, ঢুকাও - ঢুকাওৱে হ'ল।
অ'। মই বোলো কেইটামান আনি আছাৰ বনাম বুলি ভাবিছিলোঁ।
কিবা তলত এনেকে পৰিলে। এতিয়া একে পুৰা পুৰঠ হৈ গ'ল যে। তলত পাৰিলে মানে হে তলত পৰিলে ফাটি যায়।
অ'।
কিবা জাল-চাল এখন দি পেলাই তেনেকে পাৰিব লাগিব।
উম - উম। খাবলৈ ভাল লাগে ন' টেঙটো? উম, ডাঙৰ- ডাঙৰ। সেইদিনাখন মই এই ইউটিউবত দেখিলোঁ। মানুহ এজনী সেয়া আ চাৰ বনাই থৈ দিছে। ইমান ধুনীয়া হৈছে। নহয়, আচাৰখিনি দেখিবলৈ ভাল লাগিছে।
অ' আপুনি মানে এয়া চব ইউটিউবত চাই - চাই কৰি আছে ন'? অ' তাকে মই ভাবিছোঁ এয়া। বনাবলেও বোলো শিকিছে। অ'।
কেইটামান আনি পেলাই আকৌ বনাব লাগিব আ
অ' - অ' - অ'। তাকে। এইটো হেৰি-চেৰি যে বনাই আছে, এয়া চব ইউটিউবত
অ' - অ' ইউটিউবত চাই বনাই ছোঁ।
হওঁক দিয়ক। মোবাইলে ভাল কাম এটা কৰি আছ আপোনাৰ কাৰণে।
তাতে দেখাই দি থাকে নহয়, কেনেকে গুঠিব লাগে, কিহত
অ' - অ' - অ'।
যে দিম বুলি ভাবা আৰু তেনেকোৱাই দিব পাৰিবা
এইবিলাক কি আঠা মাৰি দিয়ে ন
অ অ এই কাটাডালত অ আঠা দি দিব লাগে এৰি নাযায় কিন্তু
মানুহজনী এনেই নাথাকে মানে ন কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকে। এতিয়া কাপোৰ চাপোৰ লগাইছেনে নাই? অ
এতিয়া কাপোৰ নাই লগোৱা কাপোৰ আহে বাৰিষা দিন যে বাৰিষা দিন এইকেইটা দিন নলগাও আৰু
আহ কাপোৰ অ সেইটো এটা বৰষুণৰ এচা কণি পৰিলে কাপোৰ বহুু বেয়া হয় ন
এ আহাৰ শাওণ মাহত‌ যে সাও লাগে কাপোৰ তিতিলে খাওঁ লাগে অ তেতিয়া কলা পৰি যায় যায় আৰু সেইহটো দাগ নাযায় যায় আৱ খাওঁ লাগিলে খাওঁ নাযায়
তাকে সেইটো কাৰণে এতিয়া মোবাইল লৈ ছে আৱ ন মোবাইল লৈ পুৰা এয়াকে কৰি আছে
উম সেয়া কামকে কৰি আছো আৰু
ভালে কৰিছে আকৌ এনেই থকাতকে কিবা এটা কাম কৰিলে আপোনাৰ কি জানে এনেই বহি থাকিলে নিজৰ স্বাস্থ্যটোহে বেয়া হয়
উম তোমালোকৰ লেটেকুডাল পকিছে নে লেটেকুজোপা পকিছে নে নাই
লেটেকোজোপা পকা নাই এতিয়া পকিব আৰু
অ
এনেকোৱা দিনতে মানে পূু পোৰা হৈছে এতিয়া হা
পকিব হোৱা নাই জানো হৈ
পকিব পকিব হৈছে আও মানে পকা উঠি এতিয়া মানে পূৰঠ হৈছে ঠিক পকা গৈ নাই আৰু দুদিন মান লাগিব উম দুদিন মান লাগিব মানে এসপ্তাহ মান লাগিব চাগে পোক কি হেৰি হবলে
অ লেতেকু লাগি থাকে। সেইিবিলাক গছডাল দেখিব বৰ ধুনীয়া লাগে।
ধুনীয়া লাগে এই একেবাৰে গুৰি পাই লাগে।
বেয়া লাগে নহয় দেখি।
উম, তাকে আজিকালি আকৌ ল'ৰা ছোৱালীয়ে দেখিবলৈ। নোপোৱা হ'ল সেবো ন লে' তেকো। আমি এতিয়া ঘৰতে আছে কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে দেখি। পকিছে।
অ দেখিছে কিছুমানে লেতেকু পনিয়াল চিনিয়ে না।
চিনি নাপাই নেপায় নেপায়।
হয়।
সেইটো মানে কলেও মানে সিহঁতে কি নহয় চাগে এনে।
উম হেই তোমালোকৰ সে তলত পুলি আছে নে চাবাচোন।
পুলি অ হ'ব এ। পুলি আছে নেকি চাব লাগিব।
উম, আহ যদি এটামান লৈ আহিবা বোলো অ এটামান লৈ আহিবা হেৰি এ আমাৰ বাৰীতে ৰুই। দিম বোলো ন। বেখনত ঠাই আছে। সেই যে। সেই পিনাই বোলে চুকত এজোপা ৰুই। থম।
অ হ'ব ধুনীয়াকে তেনেকে দি থৈ দিলে বেছি দিন নালাগে নহয় লেতেকু গছ। তৎক্ষণাতে ডাঙৰ হয়, আৰু সৰু পৰাই লাগে সৰু পৰাই লাগে অ ঢেৰ দিন বোলে তাক যত্ন কৰি ধেৰ যত্ন কৰিব লাগিব। সেই তেনেকোৱা বুলি নহয় লেতকু গছ বেছি। যত্ন কৰিব নালাগে, ৰুলে ৰুই পেলাই আপুনি খালি ৰুয়ে দুদিন মান শিপাটোৱে মাটিটো ধৰি পানী নিজে টানিব নোৱাৰাকে পানী অকণ দিলে আৰু।
অঁ।
তাৰপিছত আও নিজে সেতে লহপহকে বাঢ়ি। আপোনাৰ দুবছৰ তিন বছৰ। ছ মানত লাগি যায়।
উম তাকে পুলি আছে যদিবা এডাল লৈ আহিবা। চোন চাই পেলা উম এতিয়া বাৰিষা দিন ন এতিয়া ৰুলে হ'ব নময় আৰু। উম। এই মানুহৰ ঘৰত লাগে ন। সলহা বস্তু লাগে এ দিয়া বহুত
লাগে আকৌ এইবিলাক উ মানে কি আৰু কিনিবলৈ পোৱাই নাছিল
উম আহ নিকিনাকে তেওঁ খাব পাৰিলেও উম
কিনা বস্তু সব
অ কেমিকেল দি- দি আনে যে
উম -উম
কাৰণহে বস্তুবিলাক উম এক নিদিলাচোন
অ কমলা চমলাও কিনিছে আনে ন এক ইমান একেবাৰে দুদিনতে গেলি যোৱা নিচিনা হয় মই তাকে ভাবো সবাকে তো খাই আছ আ ল'ৰা ছোৱালীয়ে
উম আকৌ অৰ্জিনেল কমলাটো নুব পোৱাই হ'ল দিয়া
নোপোৱাই গাপ দি -দি পকাই ঔকত দি -দি অ তাকে
আজিকালিহে কি বোলে নহয় কমলাটো যে কিবা বাকলিটো দাঠ আজিকালি ন
অ -অ
কমলা দেখোন আমাৰ ঘৰত আছিলে মাহঁতৰ ঘৰত এ বাক কলিটো ইমান ডাঠ নহয় পাত তল হে জাত
বাকলিটো মানে কি জানে পুৰত হলে আপুনি চাবচোন লেচু টো চাবচোন এটো লেচুটো হেৰি বাকলিটো মানে কি হয় যেতিয়ালৈকে পুৰঠ নহয় তেতিয়ালৈকে বাকলিটো ডাঠ হৈ থাকে যেতিয়া পুৰত হৈ যায় পাগলটো পাতল হৈ যায় নহয়। এতিয়া এইবোৰ পুৰঠ নহও তে সিহঁতে ৰং মাৰিছে কিবা ঔষধ দিছে তেনেকে পকাইছে বাকলি ডাঠ হৈ আছে।
অঁ এই বাকলিটো ডাঠ হয় কিবা নিচিনা হয় ন। সোৱাদ নাই। কিয়া কমলা গেটা
আৰু এটা যে ওলাইছে এতিয়া মালতা বুলি। এটো মই আকৌ সঁচাকে কৈছোঁ মই ঔষধৰ নিচিনাই গোন্ধ পাওঁ।
অঁ কি মই সেইটো বস্তু দেখা।
কমলা সতে একে মালতা বুলি
অঁ অ মৌচুমীটো নহয় ন।
নহয় নহয় মালতা।
তাত যে উলিয়াই থয় মই সেইবাৰ মৌচুমী বুলিয়ে ভাবো। অ
কমলাও নহয় সেইটো মৌচ
অ মই আকৌ এই ইমান। ভাল নাপাওঁ খাই সেইবিলাক।
অ সেই কমলাটো ভাল লাগে আৰু ন।
টো ভাল লাগে। মৌ চুমি সোবা কিবা টেঙা-মিঠাও নহয় একো নিচিনা নালাগে।
নাই নে নাচাৰি পৰা আনি ৰুব চোন আপোনোক বাৰীত।
উম কমলা মই আগতে ৰুইছিলোঁ হয়। হেল্লো' মই গ'ল আকৌ ৰোঁ কিবা লাগিব আঅ
অ ৰুবচোন বাৰীখন ডাঙৰ ঘৰতে হ'লে। উম
ঘৰতে হ'লে ভাল। হয় ন
অঁ এতিয়া সেই কিনা সোপা ইমান সেই গছতে পকাটো খাবলৈ বস্তু একো নেপাওঁ নেপাওঁ ন, এতিয়া মুঠতে আমগেইটা বাদে গছ সদায় পকা বস্তু একো
একো খাবলৈ নাপাওঁ উম
এ অমিতা দুজোপা মান হৈছে। চে দুজোপাও অকমান খাই থাকো আৰু মাজে মাজে।
অ আমাও আছে যেনিবা,
এতিয়া লেতেকো বাৰু পকিবহে।
অ অ, পকিলে লৈ আহিবা এতিয়া ন, অ অ। হ'ব দিয়া।
বাও অহ - অহ হব দিয়ক উম হব।